হেল্ল'।
হেল্ল'।
অ বাইদেউ শুনিছো কওঁক?
অহ, ভাল নে আপোনাৰ?
হয় ভালে, আপোনাৰ?
অহ ভাল, গৰম কেনেকুৱা পাইছে? অ সকলোৰে ভাল।
অ এই নক'ব আৰু বহুত গৰম। তাতে আমাৰ ফালে কাৰেণ্টটো নাই, বাহিৰতে বিচনী মাৰি মাৰি বহি আছো।
অ কাৰেণ্টত কিবা হ'ল নে ন এনেইহে হেৰি।
যায় নকব আৰু লাইন মানে মানে কাতিয়ে থাকে। গৰম দিন হ'লে মানে বেছিয়ে কাটে লাইনটো।
অহ তাৰমানে গৰম দিনত লোডটো বেছি হৈ যায় যে মানে চব- ফেন চেন বেছিকৈ চলোৱা হয় মানুহৰ এ চি চলোৱা যায়। সেইটো কাৰণে মানে লাইনতটো অলপ এ কাটি কাটি দিয়ে,। অঁ, সেইকাৰণে কাটি দিয়া আৰু।
অঁ, অঁ, আপোনালোকৰ ফালে আছে না নাই কাৰেন্ট।
আমাৰ চাইডে এতিয়া আছে কিন্তু এ কালিও ইমানকৈ লাইনতটো যোৱা নাই কাৰেণ্টোৰ। এয়া অকমান সময় গ'ল আকৌ লগে লগে আহিলেই। ইমান ডিষ্টাৰ্ব দিয়া নাই মানে সেয়া ভাত কি দি খালে।
ব ভাত ভাত আজি হেৰি বনাইছিলো দিয়। এ ঘৰৰে মুৰ্গী এজনী আছিলে।
অঁ, বা মুৰ অঁ আলহী আহিছিল নেকি মুৰ্গীও পুহিছে।
হয়, হয়, মুৰ্গী পুহীছো। এই এতিয়া আলহী আহিছে গৰমত এতিয়া ক'তনো কি বিচাৰি যাম। তাতে আমি গাঁও জেগাত থাকো ওচৰে পাঁজৰে একো পোৱাও নাযায়। এ তাকে মুৰ্গী এজনীকে কাটিলো আৰু কাটি ধৈ। প্লে এ তাকে বনলো। হয় হয় আলু দি বনালো দাইল বনালো হয়।
গৰম ভয়ে লাগে আৰু।
হয় হয় আকৌ মো। ৰ্গীজনী আৰু এজনী মুৰ্গীয়ে কণী পাৰি আছে তাকে কণীও বইল কৰি দিলো।
অঁ।
আপুনি কি খালে নাই নাই আলহী বিদায় দিলো আৰু। ৰাতিপুৱা সোনকালতে আহিছিলে গৰম হোৱাৰ কাৰণে গুচি গল ভালেই হল দিয়ক।
অঁ।
নহলে আকৌ ৰাতি ধওক বিধে বিধে বনাই খুৱাব লাগিল হয়।
অঁ, ঠিকে আছে ঠিকে আছে খুব ভাল হল তেতিয়াহলে। অঁ, মই আকৌ সেই পানীলাও দি মাছ বনালো।
অ।
আকৌ ইয়া ৰ।
কৰে নে।
ইলাও আমা গছৰে অ গছে পানীলাও লগাইছোঁ ইয়া। লাগিলে দুটা তিনটা মান লাগিছে তাৰে মানে এ। আমি আজিও এটা কাটি আনো আৰু আনি পেলাই সিয়ে মাছ আনিছিলে। তাৰপিছত সেইয়া মাছ দি,। পেলা বনালো বনাই লো আকৌ ই ৰঙালা আগ আকৌ কঁঠাল গুটি দি ভাজি বনালো।
অঁ, অঁ, ভালে কৰিলে।
অঁ, আপোনাকে খা। নাই নাই ৰঙালাও কিন্তু এটাও লাগা নাই কলি পেলাই কলি খিনি না ন। নালাগ নৰয়চোন গেলি গেলি পৰি যায় গৈ। সেইকাৰণে আগকে আনি পেলাই ভাজি খাইছো,। এনেই আপোনালাকে ৰঙালাও আগ ভাজি খাই নে নেখায়।
এ ৰঙালা আগ ভাজিটো খা-। এতিয়া ৰঙালা আকৌ শুনিছো খাৰু বোলে খাই এতিয়া কেনেকে বা। খাৰ খাৰ খাৰ আপোনালোকে জানে নেকি।
অ', খাৰ ৰঙালা আগ খাৰটো ক মই বনাব জানো। ৰঙালাও আগখিনি মানে ফ। ৰঙালাও আগখিনি পো আনি পেলাই ভালকৈ বাচি কুচি ল'ব লাগে। লৈ এই আ তাতে মানে ছজনা পাত তটো দিব লাগে। ছজনা পাতটো খালে মানে বহুতো ভাল বেমাৰৰ কাৰণে। আৰু চ অ অঁ, ছজনা পাত দিব লাগে, দি দালি অলপ দিব লাগে। তাতে আকৌ এতিয়া আকৌ কঠাঁ এতিয়া আকৌ কঠাঁল গুটি ওলাইছে নহয় ছিজনটো কঠাঁলৰ ছিজন ই কঠা অঁ, কঠালৰ ছিজন এই মানে কঁঠাল গুটি কেটা মানু যদি তাত দি দিয়া যায়। অ তাৰ পিছতে ই উম দি পেলাই এনেকা, খাৰ পোৱা যায় ন সাৰটো আপোনালোকে চিনি পাই নোপায় চৌদা খৰ বুলি কয়,
এ চৌদা খাৰ নিদিলে ধৰক এই ধৰক কলখাৰ যে বনায়, এইয়া এহ সেইটো দিলে হ'ব জানো।
অঁ, সেইটোও হ'ব আপুনি ঘৰতে
হয়।
আপোনি ঘৰতে কল খাৰ পানী দি পেলায়।
হয় হয়।
অঁ কল খাৰ টো দি পেনে, তেতিয়া মানে দি পেলা আপুনি কুকাৰত বনাও পাৰে এ কেৰাহীত বনাবও পাৰে সে একেলেগে বনাই দি পেলা পিছত তেল মাৰি দিবচোন। কি ধুনীয়া হয় খাৰ খিনি। আৰু মানে খাৰৰ টো যে
আপুনি অকণমান ইফাল সিফাল কৰি দিয়ক‌ চোন। আপোনাৰ নেটৱৰ্কটো অকণমান লাগি ধৰিছে। আহ হেল্লও
শুনিছে নে?
অঁ, অঁ, অকণমান ইফাল সিফাল কৰি দিয়কচোন।
অঁম, এতিয়া শুনা পাইছেনে বাৰু?
হয় হয় এতিয়াহে শুনিছোঁ। অঁ
অঁ এই এই আমাৰ এ আপোনালোকে মাটি মাহটো খাইনে বাৰু?
মাটিমাহটো খাওঁ আৰু মাটি মাহৰ খাৰ খায় নেকি?
অ', সেই খাৰত যদি মাটি মাহো দিয়ে নহয়, বহুত ভাল লাগে। মাটি মাহটো।
মা কেনেকে বনাইনো কওঁকচোন বাৰু এবাৰ।
আগ, নহয় ৰঙালাও আগৰ লগত যদি মাটিমাহটো দিয়া যায়,
অ', অ', দালি খিনিত মানে সা সাৰ তৰকাৰী খিনিত আও ন ধৰক এইটো দালি নিদি ধৰক মাটিমাহৰ দালি দিয়াৰ কথা কৈছে।
অঁ, মাটিমাহটো দিলে মানে মানে বহুতেই ভাল লাগে। আ, সেয়া তেনেকে আপুনি খাৰটো ঘৰত বনাই খাৰটো দি দিব।
হয় হয়।
এ, সেয়া এত আমাৰ আমাৰো আকৌ সেয়া দা আগফালে সেই ৰঙা ৰঙালাওঁ ডালৰ গছডালৰ ওচৰত ত মধুৰি আম এজা আছে মধুুৰআম আজা আছে খাবলৈ আকৌ বৰ সোৱাদ আকৌ লাগিলেই মধুৰি আমডাল
অ খাবলৈ হ'লে নেকি
অ খাব হৈছে আমি মানে আৰু এইয়া দুই এটা চিঙি চিঙি খাওঁ এ জেৰ মানে অলপ অ মিঠা হেৰি ভিতৰতো অকণমান গুলপীয়া ৰঙৰ নিচিনা দেখিবলৈ ইমান ধুনীয়া লাগে অ ইমান ধুনীয়া দেখি দেখিবলৌ ভিতৰতোএকেবাৰে পাতল গোলাপী ৰঙৰ একে দেখিবলৈ বহুতেই ভাল লাগে
হয় আপোনালোকৰ এ বেছিকৈ লাগিছে নে কমকে লাগিছে
লাগিছে একেবাৰে মানে ডালতো একে লো নহয় নতুন গছ পুৰণা গছে এ ডাল ডাল ত উলমি আছে তাতে মানে এতিয়া সৰু ল'ৰা ছোৱালী সোমাব নোৱাৰে জেওৰা ভিতৰত আছে যে
হয় হয়।
সেইটো কাৰণে এ মানে তেনেকেই আছে তলত একেবাৰে পৰি একোৰে হেৰি হৈ হালধীয়া হৈ থাকে আপোনাৰ এনেই ম মধুৰিআম খায় নে নেখায়
হয় মধুৰি আম খাওঁ বাৰু আমাৰ ঘৰতে আছে গছ কিন্তু কলিটো কলি কলিহে হৈ আছে সৰু সৰু হৈ আছে আমাৰো সেই ভিতৰত মানে একদম ৰঙা হয় ধুনীয়া ৰঙা কিন্তু মিঠাটো আকৌ কম
অ মধুৰিআমটো বহুত উপকাৰী ফল বা এইটো খোৱা যে বহুতেই ভাল মানে
হয়
আহ এ তাকে সেয়া মানে খাবলৈ ল'ৰা ছোৱালী কানি কাটি কাটি দিওঁ আৰু সিহঁতে কেতিয়াবা খায় কেতিয়াবা নেখায়
এ নাখায় মানে কি গুটিৰ মানে চোবাই থাকিব লাগে যে অকন টান পায় আৰু
অ সেইটো কাৰণে নাখায়
হয় মোৰ এই সৰু ল'ৰাটোহে একেই মধুৰিয়া আম খাবলৈ খুব ভাল পায়
অ
এ মধুৰিআমৰ দিনত খালি মধুৰিআমকে খাই থাকিব লাগে অকল
অহ সি ভাল পায় ন অ অ আমাকো এই ঘৰতে থাকে কাৰণে এনে কি এনে ল'ৰা ছোৱালীয়ে খাবও নিবিচাৰে
হয় নাই কেতিয়াবা মানে কি জানে এই ধৰক গুটি গুটিতো চুবাই থাকিব লাগে যে সেইটো কাৰণে চাগে অশান্তি পায় নেকি আমনি পায় সেইটোও হ'ব পাৰে
অ
আপোনাৰ ধৰ খাবলৈ ভাল কিন্তু ধৰক এই গুটিটো ধৰ পটককৈ হজম নহয়
অ গুটিটো বহুত টান যে অ এনেই আপোনালোকৰ ঘৰত অমিতা গছ আছেনে নাই
অ নাই অমিতা গছ আছিলে এইবাৰ মানে গছজোপা বুঢ়া হৈ গ'ল যে সেইকাৰণে কাটি দি পেলালোঁ আপোনালোকৰ আছেনে নাই
আমাৰ কেইবাজোপাও আছে এতিয়া কিন্তু খাবলগীয়া অমিতা এটাও নাই সোকীয়া মানে সৰু সৰু কলি কলি হৈ আছে কিন্তু মাজত মাজতে বহুত খিনি পকিলে পকোতে খাই যে ইমান ধুনীয়া মি ঠা মানে অমিতাডালৰ মানে বহুত অ ভাল লাগে খাই পেলাই আৰু এনেই পকা পকা অমিতাটো পেটৰ কাৰণেও বহুত ভাল
হয় অমিতাটো বহুত ভাল
অ অ পেটৰ কাৰণে বহুত ভাল কেতিয়াবা আমি পকা অমিতা থাকিলে ৰাতি পুৱাই কাটি লওঁ খালী পেটতে খাওঁ।
হয়, হয়, এই ধৰক আপোনাৰ ধৰক পাইখানা টো খো
অ', অ', সেইটো কাৰণে বহুতেই ভাল অ', গেছৰ ভাল সেইকাৰণে মানুহৰ মানে পকা অমিতাটো খাবই লাগে। সেইকাৰণে গছত ৰুইছো। চাৰি পাঁচজোপা মান গছ আছে, সেই কি তাৰ পৰা মানে এজোপাত নহয় এজোপাত কেতিয়াবা পকা পকা পোৱা যায় আৰু। এতিয়া এইকেইদিন মানে কি হৈছে আটাইকেইডাল গছতে মানে পুৰঠ অমিতা এটাও নাই।
অ', মানে এতিয়া মানে কি লাগা চিজনটো হোৱা নাই নেকি?
লগা চিজন মানে অমিতা বাৰ মাহেই লাগে লাগি আছে এতিয়া মানে একেবাৰে সৰু সৰু হৈ আছে।
অ', অ', আৰু কিবা আপুনি কিবা গৰু ছাগলী-তাগলী পুহিছে নেকি?
অ মই গৰু পুহিছো এ মানে গৰু আছে মই সেইয়া খেতিত গোবৰ চোবৰখিনি খেতিত দিও মই অথনি ক'লো লাও যে লগাইছো যে সেই লাও, লাও, লাও গছ ৰ গুৰিত গোবৰ খিনি দিও আৰু গাখীৰ ওলাই এ দুই লিটাৰ লিটাৰমান ওলায় আৰু গাখীৰ সেয়া ঘৰত অ', গ মোক আমাৰ মানে দুজনী গৰু আছে। কেতিয়া, অ', কেতিয়াবা আকৌ অ', দুইজনীয়ে গাখীৰ দিছে এই গৰমত মানে দৈও খাও নহয়। দৈ অলপো বনাওঁ, আকৌ পনিৰো বনাওঁ গাখীৰ দি গাখীৰ দি ঘৰতে পনীৰো বনাওঁ। সেয়াই এই পনিৰ অকণ অ', পনিৰ বনালে সেয়াও মাজে মাজে পনিৰ বনাই খাও দু